কোৱা। এ এনেই ঘৰৰ পৰা অলপ ওলাই আহিছো। মানে ভাত পানী খাই অলপ খোজাঢ়িবলৈ আহিছিলো। তুমি পিছে কি কৰি আছা?
মই এয়া তোমাৰ এইয়া দোকানত আছো।
দোকানত আছা ন?
উম।
উম পিছে কি কই আছিলা বাৰু তা- দোকানত। মানে কিবা কামত গৈছিলা নে বজাৰ
নাই মোৰ তোমাৰ এই নিজৰ দোকান এখন খুলিলো নহয় আজি তোমাৰ তিনি সপ্তাহ হ'ল।
অ বা দোকানো খুলিলা মই গমেই নাপাওঁ তোমাৰ
এয়া তোমাৰ মানে কবলৈ নহলে ফুটুককতে মানে খুলি দিয়া হ'ল আৰু। পূজা দিনাখন মাতিম বুলি যোন দিনাখন দোকানৰ ৰুম লৈছিলো সেইদিনাখন মাতিম বুলি ভাবিছিলোঁ। হেল্ল' এয়া অলপ চৰ্টত মানে পূজাখন পাতি দিলো মানে সেইকাৰণে বেলেগ দিনাখন এদিন মা মাতিম দিয়া। গণেশ পূজা পাতিম নহয় তেতিয়া মাতিম দিয়া।
অ মাতিবা মাতিবা দিয়া। মই মানে ভাবিছিলো তুমি দোকানখন মানে ম দেখা নিছিনা লাগিছিলে তুমি দোকানত দু থকা মই এইফালে গৈ থাকোতে কিন্তু মানে মই কামত থাকো নাই সেইকাৰণে ইমান গুৰুত্ব দিব নহ'ল। সেইকাৰণে তোমাৰ মানে আজি কথাটো কম কওঁতেহে গম পালো কথাটো।
অ এই যে তোমাৰ এইকণতে এইয়া বিবাহ ভৱনটোৰ ওচৰত যে ঝুমৰ এণ্টাৰপ্ৰাইজখন দেখিছা?
অহ।
এই সেইখনেই মোৰ দোকান নতুনকৈ খুলিছো।
অ অ ভালে ক‌ইছা দোকান এখন নিজৰ থাকিলে ভাল বাৰু তেনে কাৰো তলত কাম কৰিব নালাগে হেৰি
অ তোমাৰ এয়া আৰু। কিমান দিননো লোকৰ দোকানত কাম কৰি থাকিবা? সেইকাৰণে এতিয়া অলপ পইচা-চইচা যোগাৰ কৰি নিজে এখন খুলিছো আৰু।
উম, ভাল কামে কৰিছা বাৰ
উম অ' ভগৱানৰ আশীৰ্বাদত বোলো নিজৰ দোকান এখন খুলিব পাৰিলো যে আকৌ।
অ, সেইটো কথা ভাল ভাবিছা। কাৰণ নিজক কষ্টৰ বলত যদি তুমি কিবা এটা খুলিব পাৰছা, সেইটো নিজৰে এটা মানে হেৰি হয় মানে, সফলতা হিচাপে ক'ব পাৰি।
উম, বাকী তুমি কি কৰি আছা এতিয়া?
এই মই কি কৰিছো বুলি ক'লে মানে, মই এনেই সৰু সুৰুৰাকৈ বিজনেছ কৰি আছো ধৰ।
অ কৰি থাকা কৰি থাকা, লাহে লাহে এদিন হ'লেও এদিন সফল হ'বা।
অহ।
মানে এয়া বিজনেচত অলপ ধৈৰ্য্য লাগে।
ঢখ
তাৰপিছত তুমি বিজনেচত অলপ পইচা দিব লাগিব, কেইদিনমানৰ পিছত তুমি পাবা, সেইবিলাক মানে আহিব মানে তুমি সেই পইচাটো দি বস্ত- বস্তুটো কিনি থৈ দিয়া, তাৰ পিছত কেইদিনমানৰ পাছত তোমাৰ, যেতিয়া চে'ল যাব তেতিয়া তোমাৰ তাত পইচাটো আহিব। এ সেয়া এ মানে আও বিজনেছমেনৰ মানে আৰু বিজনেচমেনৰ মানে তোমাৰ এনি টাইম পইচা হাতত থাকিব লাগে, সেইটোয়টো বেয়া কথা।
উম।
কোনোবা টাইমত তোমাৰ বিজনেছৰ, বিজনেমেনৰ একদম পইচা থাকিব, কোনোবা টাইমত একদম খাল- খালি হৈ যাব।
সেইটোয়ে হাত মানে কি আৰু পইচা বস্তুতটো এদিন থাকে এদিন নাথাকে, কিন্তু মানে কামটোতো কৰিবই লাগিব।
বিশ্বাস কৰিবা দিন, তোমাৰ বাৰটা বজাত ধৰা মোৰ ধৰ- তোমাৰ চল্লিশ, পঞ্চাশ হাজাৰ টকা আছে নহয়।
হম।
হেল্ল'
অ শুনি আছো।
তোমাৰ বাৰটা বজাত। মানুহ তেনেকুৱা ত চল্লিশ, পঞ্চাশ হাজাৰ টকা মান তাৰ পকেটত থাকে, দোকানৰ বস্তু চস্ত বিক্ৰী কৰি পেলাই। দে যে গাড়ী দুখন মান আহি যায়, বস্তু ল'ব লগীয়া হৈ গ'লে তোমাৰ দহ টকা এটা নাথাকে, এনেকুৱাই মানে এনেকুৱাই মানে হেৰি হৈ যায়।
সেইটোয়ে তোমাৰ কাৰণ নিজৰ সেইটো তোমাৰ প্ৰফিটৰ পৰাইটো লোৱা হয়। ন তুমি যিমান প্ৰফিট হৈ থাকিব, তোমাৰ দোকানত বস্তু ভৰি ভৰি গৈ থাকিব। সেইটো কাৰণে ভালো হয় এক
উম মোৰ মানে তোমাৰ পিছবেলা অলপ ভিৰটো বেছি লাগে, দোকানৰ মাৰ্কেটৰ অলপ ভিৰটো বেছি লাগে মানুহ-চানুহ বেছি আহে মানে।
উম এইটো কাম বাৰটে ভাল হয় বাৰটে
বাকী এটা কাম কৰাচোন, তোমাৰ যদ- ই চেণ্টাৰত যদি দোকান-চোকান নাই ভাল দোকান এখন খোলা। পাৰ্টনাৰশ্বিপতো খুলিম, এইবিলাক তুমি শুনা এইবিলাক তুমি চিপ চিপচ, এইবিলাক গোটকা চুটকা এইবিলাক তুমি এইবিলাক মানে তোমাৰ দোকানৰ বস্তুৱে একো খালি দালি, চেনি বাঢ়িৰে বাকি যিমান বস্তু তুমি চিন্তা নকৰিবা, মোৰ পৰা চব নি- নিব পাৰিবা। মানে ময়ে দিম ল ময়ে দিম লাগিলে পাৰ্টনাৰশ্বিপত, মানে কিবা এটা কৰি খুলিম মানে। হয়টো তুমি মোৰ ভাই-ককাই হিচাপে, ধুনীয়াকৈ আমি কিবা এটা কৰি খুলিম মানে ধুনীয়াক- মকামিলা কৰি দোকানখন চলি থাকিম মানে।
মানে তোমাৰ মই এইটো কি কৈছো জানা, তোমাৰমানে কি হেৰি দোকান হলছেলৰ দোকান আছে নেকি? মানে তুমি এনে- দিম বুলি যে কৈছা কথাটো। উম। শুনিছিলো এই তিনিমাহত তুমি ভাল নাম কমাইছা। কাৰণ চবেই কৈ আছিলে মানে এইখন দোকানত মানে বস্তুতটো অলপ ভালো। পায় আৰু কম দামটো পায়। মানে তুমি গ্ৰাহক আকৰ্ষণ কৰিব পাৰিছা মানে।
অ এইয়া গ্ৰাহকক তুমি মৰম তেনে তাৰ পিছত তুমি আহিলে কিবা এটা চাহ একাপে দিলে বা কিবা এটাই দিলা তাৰ পিছত ব্যৱহাৰ পাতি ভাল কৰিলা বা কলে দাদা আজি পাঁচশ ছশ টকা এটা শ্বৰ্ট হৈ গল হ'ব। আপুনি কাইলে মিলাই দিব বা পৰহিলে মিলাই দিব তেনেকুৱা কলে তেতিয়াহে মোৰ ওচৰলে গ্ৰাহক বিলাক ভাল পায় ভাল পায়। ভাল পাই আহিব লাগিব হয় নে
অ এইটো কথা পাতে তুমি ভালে কৈছে এইটো কথা তুমি মাতে ঠিক কৈছা কাৰণ মানে গ্ৰাহক যদি নাহে তোমাৰ দোকানখন চলিবলৈ নি নিজৰে অসুবিধা হব কাৰণ চোৱা কাৰণ চোৱা কথাটো কৈছো। কথাটো কৈ আছো চোৱা কথাটো মই কৈ লওঁ শুনি লোৱা মানে তুমি যদি গ্ৰাহকক যদি তুমি যদি যদি ভগৱান হিচাপে হেৰি কৰা তেতিহলে তোমাৰ মানে দোকানখন দিনে দিনে উঠি উঠি গৈ থাকিব আৰু যদি তুমি যদি গ্ৰাহক যদি সন্মান নকৰা হেৰি নকৰা তোমাৰ দোকানলৈ কোন আহিব সেইটো কথা কোৱা?
সেইটো হয় আৰু এতিয়া মই এটা কৈছো শুনা।
কোৱা।
এতিয়া যদি তুমি এতিয়া গ্ৰাহকক যদি গ্ৰাহকে মোৰ ওচৰলে আহে তাৰপিছত কম দাদা দুশ টকা এটা নাহে নাই মই আপোনাক কাইলে দি দিম মই যদি কওঁ নাই নাই এক টকা বাকী নহব এই নহব নহব এইবিলাক মালবো মই ইমান পইচা দি হৰি কিনিছো এইবিলাক মাল ভৰাইছো মই এক টকা বাকী নকৈ। পইচা দি যা নহ'লে মাল নিব নালাগে। এনেকৈ যদি কৈ দিওঁ পিছদিনাখন সেই গ্ৰাহকটো মোৰ ওচৰলৈ আহিব খুজিবনে?
সেইটোয়ে তুমি যদি এনেকে যদি মানুহটো কথাটো দিয়া মানুহটো। নিজৰ মনত আঘাত পাব কাৰণ ভাবিব ইমান খিনি বস্তু লৈছো দুশ টকা এটা বা এশ টকা এটা মান টোৱে মানে কাইলৈ দিন বুলি ক'লেও বিশ্বাস নকৰে এনেকে।
অ এ যেনেকৈ মোৰ যে মোৰ ওচৰলৈ আহিয়ে থাক যদি পাঁচ হাজাৰ দহ হেজাৰ পোন্ধৰ হাজাৰ টকা মাল নিছে দুশ টকা এটা দিব নোৱাৰিব মানে মানটোৱে
সেইটোয়ে ইমান খিনি যদি বস্তু নিব পাৰি সাধাৰণ পইচা এটা কাৰণে মানুহ কেতিয়াও লাগি নাথ
সেইটোৱেটো সেইকাৰণে মানে আৰু তোমাৰ সেইবিলাকেই ভাবি চিন্তি মান মানে এনেকুৱা মাহনতো দেউতাহনতো কৈছে এনেকুৱা দোকান খুলিলে বহুত কথা আছে। মানুহৰ ব্যৱ কোৱা পাতি মেইন কথা ভাল লাগিব মানুহক মৰম চেনেহ কৰিব লাগিব তাৰপিছতহে তো দোকান তেনেকুৱা মানে মানুহ আহিব তাৰছত মই যেনেকৈ দেউতা মা হতে বুজাই দিলে সে সেনেকৈ মানে মই কইছো এতিয়া যেনেকৈ দেতা মাহঁতে কৈছে সেনেকৈ কৈইছ সেনেকৈ দোকান ধুনীয়াকৈ চলি আছে মানে তোমাৰ
কাৰণ কথা এটা হয় শুনা যদি তুমি দেউতা মা কথা মতে যদি মানে যোনবিলাক মানে সঠিক কথা কয় সেইবিলাকৰ মতে তুমি যদি চলিব পাৰা নিজৰ কিন্তু উন্নতি বহুত হয় শুনি কথাটো হয় নে নহয় কোৱাচোন। কাৰণ মা দেউতাই কিন্তু আমাক বেয়া কাৰণে কেতিয়াও কথা আজিলৈকে কৈ নাপায় কাৰণ নিজৰ পোৱালিটোৰ কথা সদায় মাক বাপেকে ভাল ক কাৰণে ভাবে নিজৰ যদি কিবা এটা যদি উন্নত কি হয় মাক বাপেকে নিজেই মনৰ পৰা আনন্দ তা হয় আনন্দ হয় হয় নে নহয় কথাটো কোৱা। উম
সেইবিলাকে মানে আৰু এনেকৈ চলি আছো আৰু গম পাইছা
পিছে তোমাৰ তোমাৰ এপ টো কথা বাদ দিয়া এতিয়া পিছে তোমাৰ হেৰি ভণ্টি বোলে কলেজত এডমিশ্যন লৈছিলে কলেজত এডমিশ্যন হ'ল নে নাই। মানে টুৱেলভ পাছ কৰিছিলে বুলি শুনিছিলো পিছে ৰিজাল্টো কেনেকুৱা হল মানে মই খবৰ ল'বলে টাইম পোৱা নাই মানে এই গৰু ছাগলী লগ লাগি থাকোঁ মোৰ মানে টাইমবিলাক বহুত ক্ষতি হৈ গৈছে
অহঁ অঁহ
সেইকাৰণে মানে খবৰ ল'ব নাপালোঁ আজি ফোনটো কৰিলোঁ পিছে সেইকাৰণে কথা তুমিয়ে পাই ফোনটো কৰিলা বাৰুতে সেইকাৰণে মানে একেবাৰে কথাটো সুধি লওঁ জানিলে বাৰুতে নিজৰে ভাল লাগে। নিজৰ ভণ্টি হিচাপে যেতিয়া যিহেতু মানুহ
ছেকেণ্ডেৰী অলপ ৰিজাল্টো মানে হেৰি ইমান ভাল নহ'লে। ফাৰ্ষ্ট ডিভিজন পালে লেটাৰ-চেটাৰ একো নাই।
অ তেওঁ বাদে ফাৰ্ষ্ট ডিভিজন ভালেই কথা। কাৰণ চোৱা এতিয়া ইমান কম্পিটিচনৰ দিনত যদি আৰু পেপাৰ বিলাকো অলপ হাৰ্ড আহেটো। মানে কঠিনে আহে পেপাৰবিলাক। পৰীক্ষাৰ কাগজবিলাক, সেইকাৰণে মানে এইটো তুমি এই এতিয়াৰ দিনত তুমি যদি ফাৰ্ষ্ট ডিভিজন পাব পাৰিছা তে ভালেই পাইছে আও। কাৰণ আগৰ দিনত যদি ভাবা ছেকেন ডিভিজন পালে মানুহে চাক
হয়, হয়।
উম।
সেইকাৰণে মানে এইবিলাকে আৰু কি কবা আৰু।
উম। পিছে চৰকাৰীত ললে নে? নে প্ৰাইভেটত ললে
তাই তোমাৰ হেৰিতে লৈছে চৰকাৰীতে লৈছে দৰঙত।
অ, ভাল কামেই কৰিছে। কাৰণ চৰকাৰীত ললে মানে চৰকাৰৰ ফালৰ পৰা সুবিধা বিলাকে আহে। যিহেতু আমাৰ মা-দেউতা ইমান ধনী নহয়।
সেইটোৱেটো সেইটো। আমি কষ্ট কৰিয়ে যেনে তেনে এতিয়া চলি আছো। হয় নে নহয়?
উম, কাৰণ ঘৰৰ ডাঙৰ, ঘৰৰ ডাঙৰ লৰা হ'লে কথাটো মই কৈ লওঁ। ঘৰত ডাঙ শুনা, শুনা। ঘৰৰ যিটো তুমি ডাঙৰ ল'ৰা হয়।
অ।
তেতিয়া নিজৰ দায়িত্ব বহুত আহি পৰে হয় নে নহয় কোৱা কথাটো। নিজৰ তলত যদি সৰু ভাইটি-ভণ্টি থাকে সিহঁতৰ দায়িত্ব মানে মাহঁতৰ পিছত আমাৰ আহি পৰে।
অহ। মই যেতিয়া মই নোহোৱা হম, তাৰ পিছতে মোৰ পৰা ভাইটি গালে মানে আহ আহিব।
উম, সেইটো কথা হয় বাৰু তে।
উম।
তোমাৰ ভাইটি এটাও আছিল নেকি? মই গমেই পোৱা নাছিলো।
ভাইটি এটাও আছে অ।
অ, পিছে ভাইটিটো কোন ক্লাছত পঢ়ি আছে?
ভাইটিটো এবাৰ তোমাৰ ক্লাছ নাইনত।
অ মানে বহুত সৰু তোমাতকৈ তেতিয়াহ'লে।
অ।
তোমালোক তিনটাই আছা ন ভাই-ভনী?
অ ভাই, ভন্টি এজনী তাৰপিছত দাদা এটা, মই।
অ, চাৰিটা আছে মানে টোটেল তোমালোকৰ।
নহয়। মই মই মানে মই চবতকে ডাঙৰ, তাৰ পিছত মোৰ তলত ভণ্টি তাৰপিছত ভাইটি এটা আছে। দাদা মানে মই আৰু দুজনৰ ভিতৰত। মানে সিউন দুজন মোৰ ভাইটি-ভন্টি হ'ল, মই মানে ইন দুজনৰ দা লাভ আৰু।
অ, অ সেইটো কৈছা। মই মানে বেলেগ বুজিলো আৰু তোমাৰ আৰু এজন আছিল বুলি ভাবিছিলো তোমাতকৈ ডাঙৰ।
নাই, নাই, নাই।
উম। পিছে মই শুনিছিলো তুমি বোলে ভা ভণ্টিক এটা মোবাইল লৈ দিছা হয় নে নহয়?
অ, তোমাৰ হায়াৰ ছেকেণ্ডৰী পাছ কৰিলে মোক মানে কৈছিলে দাদা মই পাছ কৰিলে কিবা এটা দিবা। বুলি মোবাইল এটা লৈ দিলো তাকে।
তুমিও কৈছা চাগৈ যদি ফাৰ্ষ্ট ডিভিজন পা পোৱা তেতিয়া মোইল চাগৈ। হয় নে নহয়? এইটো অ পাই দেখ পালে সেইকাৰণে তুমিটো দিবই লাগিব এতিয়া।
অহ।
উম। থু একো নাই মানে দিম বুলি কলে দিলে মানে যোনটো মানে ৰিজাল্ট পায় সেইটো যদি পাই নিজৰে ভাল লাগে আৰু বস্তুটো দিও ভাল লাগে। হয় নে নহয় কোৱা?
এতিয়া মানে তোমাৰ ভাইটিয়ে খুজি আছে হে
অঁ, এতিয়া ভাইটি ক্লাছ নাইনতহে পাইছে সেইকাৰণে তুমি এতিয়া কেনেকে দি দিবা তাক- তাকো ক'বা তুমি টুৱেলভটো পাছ কৰি লোৱা, তাৰপাছত কিবা এটা দিম আৰু যদি ভাল কৈ ৰিজাল্ট কৰা।
অ, তাক মই কৈ আছো তাৰপিছত সি কৈছ নাই দাদা। এতিয়া নিদিলে মোক মেট্ৰিক পাছ কৰাৰ ভিতৰত হলেও লাগিবই।
অ, কাৰণ লৰা মানুহ অলপ বেছি হৈছে
উম, এতিয়া মই কৈছো ছা এতিয়া মোৰ ভন্টি এজনী ডাঙৰ হৈ আহিছে এতিয়া বিয়া দিয়া দায়িত্বও মোৰ, এতিয়া মা দেউতাহঁতৰ ওপৰত দেৰি কৰিলে নহ'ব, তাৰ কাৰণ মা দেউতাহতে ইমান ডাঙৰ, সৰুৰ পৰা ডাঙৰ সৰু -সৰুৰ পৰা ডাঙৰ দীঘল কৰি আহিছে। এতিয়া যদি মই আকৌ বিয়া খন যদি দেউতা মাৰ ওপৰত যদি বুজাইটো দি দিওঁ মই একো কৰিব নোৱাৰো, এইটো ভন্টি বি এতিয়া ভন্তি বিয়া এইবিলাক মই পাতিব নোৱাৰো মই নিজৰ হেৰি কাৰণে চিন্তা কৰিম এইটোতো কৰিলে নহ'ব। হয় নে নহয়?
হয় বাৰু দে। পিছে তুমি বিয়া চিয়া পাতিলা নাই এতিয়া?
মই তোমাৰ পাতিলো, এতিয়া মানে আমাৰ ভন্টিহে আৰু অলপ পঢ়াই লওঁ কিবা কিবি পঢ়োৱাৰ পিছতেহে মানে ভাবিম আৰু এতিয়াও বহুত দিন আছে, মানে তেওঁতো এতিয়াৰ পৰা এতিয়া আমি যেনে তুৰ পইচা চইচা অলপ হেৰি কৰো না অকন এতিয়া পৰা গোটালে হ'ব বাৰু টাইমলৈ
অ, যিহেতু মানে বিয়া ধৰা বহুত পইচা গুচি যায় তাৰ কাৰণে মানে এতিয়া পৰা গোটালে তোমাৰ এতিয়াও কমচে কম পাঁচ-ছ ব পাঁচ- দহ বছৰ ছৰ লাগিব বিয়া হ'বলৈ কাৰণ তাত টুৱেল্ভ টো পাছ কৰিছে যে
উম, উম, দশ বছৰ নধৰিলেও সাত বছৰ ধৰাচোন বা পাঁচ বছৰ ধৰা ধৰা চোন
উম উম উম পিছে তুমি বৌক কৰপা আনিছা?
মই তোমাৰ এয়া হেৰি, হাউলিৰ পৰা আনিছো।
অ, হওলি পা আনি
অ, পিছে তুমি বিয়া চিয়াটো পাতিলা বুলি শুনিছিলো
অ, এই ল'ৰা এটা মাজতে হৈছিলে।
অ।
এতিয়া পাঁচ বছৰ মান হৈছে
অ, মোৰ তোমাৰ বেছি দিন বিয়া পতা হোৱা নাই তোমাৰ এবছৰ হৈছে মোৰ এইবিলাক সন্তান চন্তান হোৱা নাই আৰু
অ। মানে তোমাৰ, এইবিলাকৰ কথা ভাবিব লাগে আৰু কাৰণ যিহেতু একবছৰ হৈ গৈছে।
অ, এইবিলাক পিছত অলপ ৰখা